হেল্ল' ক?
হেল্ল'ঊ
শুনিছনে?
কি কৰি আছ?
এ ইমান গৰম উঠিছে, বাহিৰতে বহি আছো।
অ ভাত খালি?
ভাত, ৰাতিপুৱা খালো এতিয়া নাই খোৱা, তই খালি?
মও ৰাতিপুৱাই খোৱো, কিহে খালী?
ভাত ৰাতিপুৱা খাইছিলো দালি আৰু মাংস।
অঁ
তই?
আমাৰ কোমোৰা, মাছ তাৰপিছত কচু থুৰিটো যে আজি কালি কচু থুৰি খালো, আজি মানে কালি আনিছিলোগে কচু থুৰি মাছা মাথ থা লগত মই বনাইছিলো।
অ তাৰপিছতে খবৰ-খাতি ভাল?
ভালে তোৰ?
ভালে-বেয়া মাজতে।
অঁ কেলৈবা, কালি ক'ৰবাত ওলাই গৈছিলি?
এ কালি হেৰি ভোকত ইউনিফৰ্ম এযোৰ চিলাব দিব গৈছিলো, তাৰ পিছতে ম'ম খা খাবলে গলোগে এই যে আতিথ্য নহয় এখন, ৰিয়াজৰ ওপৰত যে এখন নতুনকে খুললেে নহয় ম'ম হাত এখন।
কেইমান লয়নো?
চেভেণ্টি, সাফপ্লেট।
উম কেইটা দিয়ে?
চটা দিয়ে।
তই মোক আজি সঁচাকে ইমান খাবলৈ মন গৈছে, মইও পাহো মই মানে তই ক'বলৈ তো পাহৰি থাকিলো মোক কিবা এটা লৈ আহিবলৈ ক'বলৈ, মই পাহৰি থাকিলো তা যে মোৰ হেৰি আছিলে।
উ তাৰ পৰা সেই তাৰপ তাত খাবলৈ গ'লোগে। তাৰপা মম' চাওমিন ম'ম' খাই পেট নভৰিলে কানে স্বামীন অকণমানো খাই আহিছিলো।
উম আগতে চি আমাৰ আগতে ফিফটি লৈ, তাৰপিত ছিক্সি হলগে, এতিয়া চেভেন্টি হলগে।
অ এতিয়া বহুত দাম বাঢ়িলে।
উম এই গেছৰ কাৰণেই হৈছে। আগতে ফিফটি ফিপটিত টু ছ'টা মামৰ দিয়া আৰু ইমান মজা বনাই, এতিয়া ছেভেণ্টি হ'লগে।
ছটা ম'ম' হেৰি দিয়ে পঞ্চাশ টকা লয়।
উম।
এই গেছৰ কাৰণে বহুত দিন মম' নাই, নাই, নাই, নাই তাৰ পিছতে এতিয়া হেনো দাম
ম'মৰ ওপৰত, ওপৰত মম' ধুনীয়া বনাই ন ভোক পৰ ওপৰত?
অ ধুনীয়াই বনাই, বেয়া নবনাই।
এই দৃষ্টিবে ককাইকে নহয় জানো?
নাই সেইটোৱে এতিয়া নো সেইটোৱে নবনোৱা হ'ল। আগতে পুৰা তোৰ লেয়াৰতো বহুত মানে পাতলকেদি ভিতৰ বস্তুবোৰ বহুতকে দিয়ে। এইটো সৰু সৰু কৈ পেলালে এতিয়া।
তে দৃষ্টিকে ককাই নহয় জানো?
অ মালিকটো সি কিন্তু বেলেগ দৃষ্টিপৰে ককাই নহয় এইটো অপূৰ্ব বুলি কোৱা এটাহে।
অ।
শংকৰ্প বেলেগে পা সেইটো।
অ অ।
হেৰি এইটো কি বুলি কয় কিন্তু আগ আগতে বনোৱাতে ধুনীয়া বনাই আজিকালিতো ভাল নবনাই।
উম। উম।
তাৰপিছতে আজি বোকা দিছিলে নি তহতৰ?
আজি বোকা নাই দিয়া কাইলৈ দিব, আজি দিনটো কঠীয়া তুলিছে।
অ।
কেতিয়া মানে কাইলৈ মানে দিব কঠীয়া নহলে আক ৰোৱনী মাটি লাভ নাই নহয় আকৌ পাৱাৰ টিলা নাই। তহত আকৌ কালি দেউতাই পাৱাৰ টিলাখন ঠিক কৰি দিছে, কাইলৈ ৰাতিপুৱা আহিব।
অ।
অ কাইলৈ দুবিঘা মান দিব আজি কঠিয়া তুলি আছে পোৰা।
অ।
এনেকুৱা কথা।
ইমান গৰম এটা উঠিছে নহয় কিবা?
তাকে হ'ব গৰম বন্ধ বুলি ক'ৰবাত ফুৰিবলৈ যাব নাপালো মই?
সস্তাকে গৰ কালি মোক কোনে সুধিছিলে দে গৰম ব অ এই ভোকপৰ দোকানী খুড়ীজনীয়ে সুধিছা তুমি গৰম বন্ধত কলৈ কলৈ গ'লা দুমাহ বন্ধকৰ চ চুনো বুলিয়ে সুধিছে মোক গোছিলি গা ধুবলৈ যাওঁ, পাকঘৰলৈ যাওঁ, শুৱা ৰোমলে যাওঁ
উম হু।
তা তাৰ পিছতে হেৰি এইটো কি বুলি কয় উম হেৰি ৰাস্তালৈ ওলাই যাওঁ। আৰু আজি ভোক পোৱলে আহিছো নহয় সিমানেই আৰু মোৰ গৰম বন্ধ বুলি।
অহ।
এ অ বাকী দেখোন চব বোলে ইমান ফুৰিবলৈ ফুৰিবলৈ গৈছে মই বোলা সেয়া আমাৰ ইয়াত গমল
উম আমাৰ মানে অম হেৰি কি বুলি কয় এয়ে গৰম বন্ধ।
এয়া গৰম বন্ধ আমাৰ।
মোৰ ধন দাই কৈছে ক ৰুমত থাকো দে আমাৰো কলে যাব তোম কলে চা ভা কৰি থাক মই বুলো এই অ মিধুস্মিতা কেতিয়া আহিব সুধিছে মই বুলো নাজানো কেতিয়া আহিব?
এজনী তই কোৱা কালি আহিছিলে নেকি কালি আহি গ'লহি।
উম নাথাকিলে মানে।
নাথাকিলে হেৰি তাইৰ মাকৰ গা বেয়া নহয়, ইয়ালে আহিছিলে তাৰ কামটো হ'ল গ'ল তাৰপা এদিন আহিম বুলি কৈ থৈ গ'ল থাকিবলে।
অ সোনকালে মাতিবিন, এই গৰম বন্ধ নুখোলা আগতে নহলে উম ধনে দিব ধৰি লৈ।
এতিয়া কি বুলি এতিয়া কৈছো অ মোৰ লগত বেয়া অন্যায় কৰিলি বুলে ছোৱালী বুলো মই কি কৰিলোঁ, তপৰা কৈছে সেই ইটোকে তই ছোৱালীজনীক খেলিব নালাগিছিলে ন বোলে মোক কৈ আছে।
উম তাই আহিলে চবলৈকে ফুৰাবলৈ নিব হি
আহ!
তাই আহিলে মানে সবলৈকে ফুৰাবলে নিব বোলে, তাই নহলে যোৱা নাই? তাই নহ'লে জ্বৰ নাই খানা এটা খোৱাহেনো।
জ জ্বৰ নাই আহিম আহিম কৈ আছিলে দেই মইহে এতিয়া একো হেৰি নকৰা হলো।
মই নাই কৰো এইবোৰ ব এতিয়া খেতি - পথাৰ দিনৰ মানে আলহী আহিবলৈ এতিয়া বেয়াহে হৈছে।
আগবাঢ়িব দিগদাৰ হৈ যায়গে।
উম মানে এতিয়া নোৱাৰি মানে আলহী আহিবলে আজি আমাৰ ধুন দাহত অহা কথা আছ
জেঠাইহতৰ দাদাই বিয়া পাতিলে যে সিহঁতৰ নতুন বোৱাৰী অনাই নাই।
ই আমাৰ ঘৰলে ধুনদাহঁতৰ মই ধুনদাহঁতৰ ধুন দা ঘৈণীয়েকে ধুন দাই অহা কথা আছে। আজি ফোন কৰিছে অ ছোৱালী আমি যাওঁ আজ পঠিয়াম নে কি বোলে তেনেকে কৈছে। মই বোলো ধুন দা ধুন দা আজি নালাগে বোলো আমাৰ মাই এই মাটি ৰুই আছে আৰু ঘপকে মানে মোৰ নতুন কইনা জনী আ বুলি ক বলে আহিব নহয় কাপোৰ এজোৰ দিব লাগিব, ভাত খুৱাব লাগিব, ধেৰ কিবা কিবি কৰিব লাগিব। কৈছে নহয় ভাত খোৱাকে কে নহয় নিয়ম এটা আছে নহয়। মই বুলো নালাগে নিয়ম এতিয়া কৰিবলে। ৰুই দিয়া নাযায় নহয় বোলো। মানে যাবগে যে এজনী মাষ্টৰনী নহয় জানো। তাৰপৰা মই বোলো নোযোৱা আগতে আৰু দাদাও ছুটি নাই। তেনেকে কলো। সেয়া আছে এতিয়া মানে আকৌ এতিয়া মানে আমাৰ জেঠাই হঁতৰ ছোৱালজনী আমাৰ ঘৰলে আহোঁ আহোঁ কৈছে। মই বোলো এতিয়া নাহিবি থ, মই বোৰ ইমান আল পচন ধৰিব নোৱাৰো ধৰি থাকিব নোৱাৰো বোলো পথাৰ ঘৰ বোলো মাথা গৰম হৈ আছে। তোৰ‌ কালি আঠ পৰখিদিনা আঠজনী মানুহক মান মানে ভাত বনাইছো। কাইলৈ চাগে কিমান হ'ব ঠিকেই নাই মোৰ ভাত বনাই বনাই আমনিহে লাগিছে আও।
এইটো কি বুলি কয়, সিহঁতিও আহিম আহিম কৈ আছে মই এতিয়া ক'বই পৰা নাই আহ বুলি পাই।
উম। যোৱা নাই বেয়া পাইছে হবলা। মই বোলো পালেও উপাই নাই ৰ, খেতি পৰা উঠি লওঁ মই এইবোৰ এতিয়া নাজাওঁ আনিবলে। আকৌ তাইক আনিবলৈ যাব লাগিব।
অ মোকো কৈছে আনিবলৈ যাব লাগিব আকৌ থ'বলৈও যাব লাগিব।
উম মই বোলো চেছে আৰু। মই বোলো এতিয়া মই আলহী আনিলে, মোক ঘৰত দিবহে ধৰি লৈ।
মোক অথনি এনেকুৱা মানে আৰ্জেন্টলি লাগিছিলে নহয় মাথা বেয়া হৈ গৈছে মোৰ।
মনটোলে বৰ খং উঠিলে মোৰ পইচা দিলো অ' ক মই মই তো ধাৰলে খুজিছো বুলিয়েই, মই মেছেজটো ভালকে পঢ়ি চোৱা নাই। দিবলৈ থকাতো দিবি নি বোলো
মই নাচালো আক। মানে মোক কি কৰিলো তই দিবি বুলিও মই গম নাপালো নহ, তই কব লাগছিলে। দিলোঁ বুলি মই
মই তোক স্ক্ৰীণচত দিলো বুলি ভাবিলো মই পাহৰি থাকিলো মই আনকালে কাবাক যদি এনেকে পইচা মাৰো নহয় লগে লগে স্ক্ৰীণচট দি দিওঁ। মই তোক দিব দিলো মই মানে দিলো বুলি ভাবিলো, কিন্তু তোক মই নিদিলো পাহৰি থাকিলো।
মোৰ সেইকাৰনেই নেচাং গম পাইছো দিলি বুলি এতিয়া মই একাউণ্ট মানে মোৰ এই হেৰি ডাকঘৰ একাউণ্টটো পতককে নোলাই যে। যে তাৰ পৰা মই খুচৰি খুচৰি উলিয়াইলো। তাৰ পিছত মোৰ মানে একাউণ্টত আছে কাৰণে আৰু কালি একদম ধুনীয়াকে অকলে গলো খালো, মানে খালো। মানে ধুনীয়া খুৱাইছে বাৰু। ইউনিফৰ্মত পইচা দি থ আহিলো তাৰ পৰা মালে ব্লাউচ এটা আনি দিলো। সেনেকে খৰচ হৈ থাকিলে পইচাটো।
উম।
আৰু এইটো এতিয়া আহিবলগীয়া পাৰ্চেলো নাছিলে ওঠৰ তাৰিখে আহিব লাগছিলে।
অ পাৰ্চেলবোৰ সোনকালে আহি যায়।
ওঠৰ তাৰিখৰ পৰা ভাবচোন আজি দচ তাৰিখহে। আঠ দিনৰ আগতে আহি গ'ল আকৌ সেইকাৰণে মই বোলো কি হ'ল ল বোলো বেগ এটা অৰ্ডাৰ দি থৈছো, আহিবই দিনতো তেতিয়া হ'লে আও।
মোৰ পইচাই নাই কিবা কিবি অৰ্ডাৰ দিবলৈ। মোৰ মই বাৰু বস্তু কেইটামান ললো দেই। নাই লোৱা বুলি কোৱা নাই। কিন্তু মোৰ এতিয়া মেইনকে মোক চেণ্ডেল দুযোৰ লাগে, এদিন এযোৰ কলেজলৈ পিন্ধি যাবলে, এয এযোৰ সেই ফেচাছত এনেকে পিন্ধিবলৈ ওখ চেন্দেল নাই মোৰ গাৱলৈ যোৱা।
অ মই একেই গাঁৱলৈ, আমাৰ আকৌ তালে উত্তৰ ওখ চেন্দেল পিন্ধি গৈ লাভ নাই আমাৰ কলেজলে
উম এইটোও হয়। ওখ বুলি নহয় আৰু মানে ফেছৱাছ, কলেজত কিবা কিবি পাতিলে বিয়া ছিয়া হ'বলৈ মানে মানে
পিন্ধিকৈ লাভ নাই ষ্টাইলৰ চেন্দেল। উঠিব পাৰিবি, নামোতে চেন্দেলযোৰ চিঙি থাকে।
উম উঠিবলে বৰ বেয়া দেই ইমান ভাগৰ লাগে এবাৰ ফেছৱাছ চাবলে গৈছিলো উম
আহোঁতে জঁপিয়াই জঁপিয়াই অহা নিচিনাকে আহিব লাগে তোক খুলগি থাকে চেন্দেল মই একদিন এদিন পিন্ধ গলো ফেছৱাছ নি কি যোৱা বাৰ
উম
মই আহি তল নাপালো সিয়েই তিনিটামান ফেবিকল খোৱাছো মই
উম মোৰ আক সেইদিনাখনি এনেকুৱা এটা মই এনেকুৱা হ'ল বজা খোজকাঢ়ি আহিছো কলেজৰ পৰা, বজাৰ ওচৰ কলেজ বজাৰ ওচতে চেণ্ডেলযোৰ চিগি থাকিলে নহয়, তাৰপিছত ফেব্ৰিকোইট কিনিবলেতো মোৰ একাউণ্টত নাই পইচা। তাৰ পাছত লগৰ এই কেজনীলে ফোন মানে মই এতিয়া কেনেকে আহিম, এনেকুৱা লাষ্ট লাগিছে মানুহ বিলাকে চাইছে, এনেকে এপাত পিন্ধি পিনে এপাত খালি, তাৰপিছত লেতেৰা এফালে, মোৰ থুৰ চুৰ পেলাই থোৱা মোৰ যাবলৈও ঘিন লাগিছে, কাবা দোকান এখনতে ৰখি দিলো তাৰপৰা লগৰ কেইজনীলে ফোন কৰিছো ৰিচিভ নকহে নকয়, ৰুমমেটলে ফোন কৰিছো কম্পিউটাৰ ক্লাছ কৰি আছে, তাৰপৰা এজনে ৰিচিভ কৰিলেগে, তাৰপৰা এজনীয়ে কৈছে মই খুজিলো। পাঁচ টকা, তাই কৈছে মোৰ লগত পাঁচ টকাহে আছে মোৰ দে সেইটোকে দে, তাৰ পিছতে এয়া আকৌ মোৰ একাউণ্টত আছে চাৰিটকা, আকৌ যেনিবা এটকা লৈছো দহ টকা হৈ মানে ফেব্ৰিকোইকটো লগালো, লগাইতো দুখোজ দিছো আকৌ চিগি থাকিলে, মই চেণ্ডেল তেণ্ডেল দলিয়াই থৈ গুচি আহিলো।
মোৰ সেইদিনা তেনেকুৱা হল লগাই পেলাই খোজকাঢ়িলো দোকান ঘৰ পৰা পাৰ হব নাপালো হলুকি থাকিলে।
মোৰ মই ইমান কষ্টকে আহিছো ন নহয় সেইদিনাখন জীৱনৰ মানে মই এনে মই বোলো মই ৰঙা ফুল সৰিয়হ ফুল দেখি গৈছো সেইদিনা আৰু সেইদিনাখন টিকা ফটা ৰ'দটো।
মই সেইটো কাৰণে আমাৰ কলেজতে মই যে এইযোৰ পিন্ধ যাওঁ যে ওলাই গলে, সেইযোকে সেইকাৰণে লগ
এতিয়া মোৰ চেণ্ডেলযোৰ আনিব লাগে সেই, কলেজ নোখোলা আগত দাদাৰ লগত গৈ পিনে সেই হেৰি পৰা আহিবগৈ লাগিব, কিন্তু কি বুলি কয় টো বি পি আহিবগে লাগিব, চেন্দেল এযোৰ আনিবগে লাগিব আৰু এই ধুন ধুন্দা। বি পুৰিয়াৰ পৰা আহিবগে লাগিব সেই মা -
অ মাহ, আহ ফেচবুকত হেই সময় গগৈ ভিডিঅ' চোৱা। নাথাকে অ মা, মা, এইফালে ঘৰ চুৰ কৰি নিলেও গম নাপাব, কত যোৱা? অ হেল্ল',
উম।
আমাৰ মাই মোবাইল চাই আছে মুকলডাই মাতি আছে, আমাৰ মাইয়ে গমেই নাপাই ফেচবুক চলাই থাকোতে।
অ, তাকে মো এতিয়া ছেন - চেণ্ডেল এযোৰ লাগে মেইনক এতিয়া চেডেলযোৰ আনিব বি পি এলে যাব গলে অনলাইনত আনিবলেও ভয় লাগে। মানে মে কলেজ খোলা লগে লগে মো চেণ্ডেল এহ মানে কলেজলৈ যাবলৈ তিনি যোৰ চাৰি যোৰ চেণ্ডেল লাগে এইটো এদিন বৰষুণ দিব যাওতে বৰষুণ দিবল দিনে পিন্ধিজাবলৈ এদিন লাগে, এদিন কিবা এটা পাতিলে পিন্ধি যাবলে এযোৰ লাগে আকৌ কেতিয়াবা মানে চেঞ্জো কৰি কৰি পিন্ধিজাবলে। তিনি চাৰিজন মান ডেইলিইউজৰ কাৰণে লাগে চেণ্ডেল
লাগে কিন্তু আমাৰতো,
সেয়াহে আৰু মোৰ চেণ্ডেল লাগে এতিয়া, চেণ্ডেল আৰু চোৰণি এখন লাগে।
মোৰ চুৰনি এখন লাগে মই কালি ইউনিফৰ্ম এযোৰ চিলাব দি থৈ আহিলোঁ গৰমতো এযোৰ ইউনিফৰ্মে নোৱাৰি অ।
উম, মোৰ ভাগ মোৰ ভাগ তিনিটা টপ নহয় ইউনিফৰ্মৰ দেই। এদিনাখন এদিন আকৌ এটা চিলালেও তিনিটা টপেই ধপাত মানে কৈছোঁ নহয় চিলাবলৈ দোম বেলেগৈ চিলাই বেলেগকে। এতিয়া মই আকৌ মানে চিলাবলে মন নাই আ এতিয়া কেইদিনো আছে চিলাব মন নাই। উম
এ বুলি কয়। কালি এটা দি থৈ আহিছো মানে মোৰ কটনতে মানে মোৰ বহুত ঘামো ন কটন যে আহি পালে মোক ঘাম মানে খাপ পৰি যায়, মই সেইকাৰণে সেই কালি অলমান পলিষ্টাৰ নিচিনা ইউনিফৰ্ম এযোৰ চলাব দিছো।
অ, মই আৰু এযো টপ এটা লাগিছিলে মই চিলাবলে দিলো বেলেগকে চিলালেগে বেলেগকে। কিন্তু এতিয়া আৰুনো কেইদিন আছে, চিলাবলৈও মন নাই এ তোৰ চিলাই ল প- হলেমানে তই ক'বাত পিন্ধি যাব পাৰি তো মানে ক্লাছলৌ পিন্ধি যাব পাৰি পাৰিবি কিন্তু মো আকৌ, এক এটা ড্ৰেছতে মই ক'লে পিন্ধি যাম তিনটা হ'লেই।
অঁ, মোৰ হেৰি আক - এইবাৰ মই আজিলৈকে ডিঙি কটা দিয়া নাই। এইবাৰ ডিঙি কটা চিলাবলৈ দিছো ৰ কেনেকুৱা লাগে নাজানো আও
তাকে মোৰ এতিয়া চুৰণি এখন লাগে। তোৰ চেন্দেল এযোৰ লাগে।
মোৰ, চু
অহ। ধেৰ বস্তু, ধেৰ কেইটামান বস্তু আনিবলৈ আছে আও দাদাকে লৈ পিনে যাব লাগিব। বিহপুৰীয়ালে
উ ককায়ে লৈ গলে তই পইচা দিব নালাগে থ।
পইচা দিব নালাগে বাও। কিন্তু সি আকৌ যাব লাগিব নহয় যোৱাৰ বাৰও নু তেনেকে গল। বেগ এটা মানে, গৰম বন্ধত লাষ্টত বজাৰলৈ বজাৰ কৰিমগে আও চেন্দেল দাদা লগত যাবলে বেয়া তোৰ এখন দোকানতে সোমাব তোৰ। এহেজাৰ টকা হলেও, দুহেজাৰ টকা হলেও এ এ এইযোৰ যদি তই দেখ সেযোকে তই লবই লাগিব মানে বেলেগ কাৰণ বিচাৰি নান
অ' একে একে, আৰু বিচাৰি গ'লেও কয় ইয়াতে ল'চোন ইয়াতে লয় ইয়াতে।
অ' আমা আমাৰ দাদা লগত বজাৰ কৰিবলে মায়ে নাযায় নহয়। আমাৰ মায়ে, মা বহুত বেয়া পায় মানে দাদাৰ লগত বজাৰ কৰি মাইকী মানুহৰ যি বস্তু ইউজ চাবলে মন যাইয়ে দাদা মানে এযোৰে চা আৰু যিমান দাম হয় সেযোকে ল আৰু দামও কমাব কমোৱাটো চিষ্টে চান নাইয়েই মুঠতে একেখন দোকানতে সোমাই একেখন দোকানতে ব
এ পঞ্চাশ টকা এটা কমাওচোন সেই বুলি ক'ব তাতকে নকমে আৰু।
আমাৰ দাদা লগত বজাৰ কৰিবলে বহুত বেয়া অ মানে তোৰ পচন্দ নহ'লেও ল'ব লাগিব মানে এখন দোকানতে সোমাব। এখন দোকানতে ল'ব লাগিব।
সেনেকে কলে বহুত খং উঠে। আমাৰ দেউতাহঁতো তেনেকুৱা এ এটোপা ল'ব নোৱাৰা নিকি বুলি কব মানুহ আগততে আও ল কিয় হয় আমাৰ মামা লগতহে যাবলে ভাল, আমাৰ মামা একদম তোৰ নিজৰ চইজত কিনিব দিয়ে
উম, ঘূই-ব লাগে অকমান হয় নাই আও বস্তুবোৰ আজ মানুহে কয় বিহপিয়া পা আনিলো কিন্তু মই দেখোন বিহপিয়াত গৈ বস্তু তো বিচাৰি নাপাওঁ।
ময়ো বিচাৰি নেপাওঁ দোকানলে গ'লে পাই।
উম, সেইকাৰণে বস্তুখিনি মই অনলাইনতহে বজা
বেগ এটা ল আগ মাজতে ললো বেগতো এনেকে